উ অ।
অ কেইদিন মান আগতে সি গছিলা নেকি তোমাৰ মাৰন কৰিব কাৰণে?
অ মই কেইদিনমান আগতে গৈছিলোঁ তেতিয়াই গম পালো আজিকালি যে মেচিনত ফুৰাই দিলে এপটো লৈছে।
আচ্ছা অ মোৰ আৰু কি আছে জানা মানে মোৰ যেতিয়া বেংক একাউণ্ট খুলিছিলো ন এতিয়া তিনি বছৰ আগতে তিনি বছৰ মানে চাৰি বছৰে হ'ল বাৰু। চাৰি বছৰে হ'ল। মানে চাৰি বছৰ আগত যেতিয়া খুলিলো তেতিয়া তোমাৰ অ কি বুলি কয় মোৰ যিটো নম্বৰ আছে ন একচুৱেলি মোৰ নম্বৰটো মই দেউতাৰ নম্বৰ আছে মোৰ নম্বৰটো বুজি পাইছা। তেতিয়া এইবিলাক বস্তু নাছিল তেতিয়া বেংক‌ একাউণ্ট খোলোতে নম্বৰটো দি দিলে হ'ল আৰু সেইটোতো মোৰ নম্বৰে মই চলাই আছিলো। এতিয়া মানে যিটো মোৰ নম্বৰ আছিল আৰু এতিয়া বৰ্তমান কি কৰিছে জানা গ মানে চ মানে বেংকে তোমাৰ যিটো নম্বৰটো থাক সেইটো তোমাৰ নামত থাকিব লাগিব। তেতিয়াহে তুমি এইটো বেংকত আপটোদেত হৈ থাকিব তোমাৰ নাম্বাৰটো অ আৰু মোৰ নম্বৰটো আছে দেউতাৰ নম্বৰত মানে তুমি যদি ইয়াতে এ এয়াৰটেল এ এয়াৰটেল এটা এপ আছে যে এয়াৰটেল এপ এটা যে আছে অ। তাৰে তোমাৰ প্ৰফাইলত যায় চেক কৰিব পাৰি কাৰ মানে কাৰ তোমাৰ কিটো মানে সেই হয় আৰু। বুজি পালা? কাৰ মানে বেংক একাউণ্ট হয় সেইটো তুমি মানে চেক কৰিব পাৰিব তাতে আৰু।
অ সেনেকুৱা নেকি?
তাতে মোৰ দেউতাৰ নাম মোৰ দেউতাৰ নাম আছে আৰু মোৰ। কি বুলি কয় এয়াৰটেল পেমেণ্ট বেংকত মানে সেই এপ টোত সেইকাৰণে মানে মোৰ সেইকাৰণে মোৰ মানে বেংকে মোৰ নাম নাম্বাৰটো কাটি দিছে এতিয়া মোৰ যোনটো বেংক একাউণ্ট টো মোৰ নম্বৰ নাই এতিয়া।
অ মানে তুমি আকৌ নতুনকে খলছা নিজৰ টো দি।
নাই মই এতিয়া যদি নম্বৰ এত কৰিব লাগে ন এতিয়া ম মোৰ নামৰ চিমা বনাব লাগিব এই চিমখনতো মোৰ দেউতাৰ নামত চিম আছে চিম হয় ন
অ অ আচ্ছা
এ তোমাৰ চিমখনৰ তুমা তোমাৰ নাম্বাৰ আছে ছাগে
অ এইখন মোৰ চিম হয় মোৰ নামত আছে
অ বাট মোৰ যিখন চিম আছিলে সেইখন দেউতাৰ নামত চিম হয় মোৰ নামত চিম নহয় সেইখন চ' সেইটো কাৰণে মই উ উ ইমান এটা এতিয়া এটা এখন নতুন চিম বনাব লাগিব আৰু ভাবিছো এই নম্বৰটোত নতুন চিম বনাব পাৰিম নেকি? এইটো নম্বৰ
অ এইটো নম্বৰটো দি পাৰবা পাৰবা। হৈ যায়তো।
মোক কাৰণ এই নম্বৰটো, এই নম্বৰটো মোৰ দৰকাৰ ন,। লাগা হ'লে মই, এ এয়াৰটেল চিম দিলে হ'ব, বা, এই নোৱাৰিম। একাউণ্টো দেউতাৰ নম্বৰ আছে ন, মোৰ নামত ট্ৰান্সফাৰ কৰিব লাগিব।
অ, ট্ৰান্সফাৰ। সেইটো হয় নে নহয় গম নাপাওঁ কিন্তু, ছেম নাম্বাৰ পাই যাবা কিন্তু।
চেম নম্বৰ চি, বনাব পাৰি মইয়ো গম পাওঁ বাৰু, ধৰি লোৱা তুমি ইয়াৰটেল বা জিঅ বনাব পাৰা। অকমান প্ৰচেছ থাকে আৰু সটো কৰিলে, পাৰি যায় কোনো কিন্তু এইটো চাগে নোৱাৰিম ভাই, দেউতাৰ পৰা মোৰ নামত চাগে ট্ৰান্সফাৰ কৰিব নোৱাৰিম চাগে।
ট্ৰান্সফাৰ কৰাটো এইটো গম নাপাওঁ দেই চিমৰ, এইটো নোৱাৰিব পাৰা।
চব যাগাত মোৰ এইটো নম্বৰে দি আছে জানে ন, আধাৰ কাৰ্ড, কিবা কিবা, কি যাগাত অপচন সেইটো নম্বাৰে দিয়া এতিয়া, যিমান চিনাকি-টিনাকি মানুহ হ'ওক, কাবাৰ হ'ওক। আছে ন, মোৰ।
অ, আছে আছে।
ভাবিছিলো মানে যি কৰা যায়, কিয় টেনছন লাগি আছে ৰবা এই নম্বৰটোৰো, এটা প্ৰব্লেম হয়।
অ, তেনে জিঅ, ফাইবাৰ লগালে।
উম,
কি প্ৰচেছ টা নগাক ফোন মাৰাবা লাগে।
অনলাইনত মাৰি দিবা, জিঅ, ফাইবাৰ থাকিব পাৰে এইসোপা আহি যায়, তুমি একবাৰ দুবাৰ ফৰ্ম, অটমিতেকলি ফৰ্ম ফিল্পা কৰিলে বা ক'ৰ বেক
ঘৰত আহি লগাই থৈ যায় ন,।
ফোন কৰি যদি তোমাৰ লগত কথা পাতে, ও কথা-চথা পাতব আৰু আহ, কি হয় ক'ত এড্ৰেছ-চড্ৰেছ ক'ত গ, এইবিলাক-এইবিলাক তেনেকুৱা জেগাৰ ছোৱালীয়ে, কিছু অফাৰ থাকে, কেতিয়াবা অফাৰ থাকে হা। মানে লাগা দিয়া, চাৰ্জ একদম ফ্ৰী। তোমাৰ খালি মানথলি, পেকেজটো ভৰাব লাগিব হা। মানে, বৰ্তমান
এনেকি তোমাৰ, মেচিন-মেচিনটোৰো পইচা লয় নেকি? যোনটো মেচিন লগাই দিয়ে।
অ, যি তুমি শুনা মই কৈছো, আইডিয়া এটা দি আছোঁ। এইবিলাক কি হৈছে জানা? তুমি যদি ডাইৰেক্ট লগাম বুলি ভাবছা, লগাই কেনে এপলাই-চেপলাই কৰা তেতিয়া তোমালোক সেই চাৰ্জটো ল'ব। আৰু যদি তোমালোকে এইবিলাক চোৱা, তাঁহাতৰ পৰা যদি ফোন কৰে। ফোন কৰি কেনে সুধিবা, অফাৰ-চফাৰ কিবা আছে নেকি বোলে, এটা তাহাঁতি ক'ব ন, এটা অফাৰ-চফ ফাৰ মানে এতিয়াতো অফাৰ-চফাৰ নাই, কিন্তু আছে এনেকা, এনেকা টাইপৰ অফাৰ বুলি ক'ব। যদি এইটো অফাৰ নিদিয়ে কি বুলি কয়। অ, এই চেটাপ বক্সটো পুচাটো যদি নলয়, তেতিয়া লগাবা, যদি চে পইচাটো, লয় তেতিয়া নলগাবা ঠিক আছে নলগাবা, উম, তাৰে এদিন দুদিন পি তাহতে নিজে ফোন কৰিব, আপোনাক চেটাপ বকচটো ফ্ৰ্ৰী দিয়া যাব। আপুনি খালি মান্থলি পইচাটো ভৰালি হ'লে, এনেকে ক'লে তাহাঁতে নিজে কৰিব, তাহাঁতে চ
অঁ এনে চেটাপ বস্তুৰ পইচাটো কিমান লয়?
পোন্ধৰশ মান যায়।
পোন্ধৰশ।
অঁ তাঁৰ চাহ থাকে ন, এইবিলাক লাম্বা তাঁৰ।
মানে সেইটো পোন্ধৰশ নেদাকে হৈ যাব আৰু ফ্ৰিটে লগাই দিব।
অঁ ফ্ৰিটে লগাৰো অপচন থাকে, মইতো জানো প্ৰচেছটা, এনেকা বহুতেই কৰে। উম আৰু এনে এনে কিছুমান ফেষ্টিভেলৰ অফাৰ চফাৰ আহি থাকি এইবিলাক।
অঁ এনেই তোমাৰ ৰিচাৰ্জটো কিমান কিমান কে লয় জিঅ' ফাইভাৰৰ?
ফৰ নাইন্টি নাইনত ষ্টাৰ্ট হয় এই বিলাক। পুৰণা দিনত-
ফৰ নাইন্টি নাইনত এক মাহ ন।
উম তোমাৰ চেনেলো পাবা কিছুমান টিভি চেনেল পাবা আৰু যদি বেছি- বেছি চেনেল লাগি তেতিয়া অকণমান ছয়শ, সাতশ মান ভৰালে হল তেতিয়া বেছি চেনেল পাবা।
অঁ অঁ মানে এই আৰু তোমাৰ আনলিমিটেড নেট পাম।
উম নেট আনলিমিটেড পাবা আৰু ৰিচাৰ্জ চিচাৰ্জৰ- মানেই টভি চেনেলো পাই ন চেনেল।
অঁ চেনেল পাই ৰবা শুনিছো, সেইটোৰ কাৰণে বেছি ভৰাব লাগে আৰু কিবা- বেছিকে ভৰালে তোমাৰ নেটফ্লিক্স আৰু এমজন প্ৰাইমো পাই চাগে।
উম, হয়।
উম চাইছিলো। টিভি লগালে লম ৰবা এতিয়া নলওঁ। আজিকালিটো গমেই পোৱা চোন টিভিত চবেই লগাই। আজিকালি আৰু ত ক'ত তোমাৰ দিছ টিবি টাটা স্কাই বিচাৰিম।
অঁ এইবিলাক যে আজিকালি যে বন্ধ হৈ গল নেকি বে আজিকালি এইবিলাক।
তে তোমাৰ এগিলা আৰু কোনে লগাব কোৱাচোন ৱাল টিভি। ৱাল টিভি লগালে তোমাৰ জিঅ' ফাইভাৰে লগাব না চবে। তাতে তোমাৰ নেটো পায় কিবা কিবি চাব পাব। আজিকালি মানুহ নেটটোহে লাগে আৰু।
উম।
সেইটো কাৰণে সুবিধাও আছে না ইউটিউব চিউটিউব চাব পাৰিব।
চব পাই, বহুত লাভ হৈ গল এইবিলাকৰ।
অঁ লাভ আছে।
মানে- উম তোমালোকে তোমালোকৰ কেতিয়া ভাবিছা?
আমাৰ লগৰ এতিয়া টিভি চোৱা ইমান হেই নাই। এনে লাহে লাহে ল'ব আৰু এয়া অহা বছৰ ৱৰ্ল্ড কাপ আহিব না ক্ৰিকেটৰ। তাৰে আগে তাৰে আগে আগে লগালে হ'ল আৰু। উম।
উম। আগে আগে লগাই লবা আৰু।
এতিয়া লগালে মানে আৰু সেই আৰু ৰাতি মুভি চুভি চোৱা যাব, প্ৰথম কেইদিন যজ থাকিব ন নতুন টিভি। খাই ভাল লাগি আছে।
অঁ তাৰপিছতো আৰু এই গুচি যাব।
অঁ তাৰপিছত আকৌ পঢ়ি থাকো সেনেকাই আৰু।
চব বস্তু এনেকুৱাই হয়।
সেইটোয়ে ইমান আৰু কত টিভি চাই থকা যাব হে।
উম, এ তোমাৰ লেপটপ চেপটপ আছে নেকি?
লেপটপ নাই ৰবা।
উম', আচ্ছা। লেপটপটো চাব পাৰি, তেনেকা নহয়। আছে তোমাৰ লেপটপত?
লেপটপত চাব পাৰি? কিছুমানে চাই লেপটপতে চাই, এই নেট বহুত লাগব না আকৌ মোবাইলেদি হটস্পট দিম।
হুম-হুম, এ', আমাৰতো আনলিমিটেড, মোৰো আনলিমিটেড দেউতাৰো আনলিমিটেড। আহ',। মানে আনলিমিটেডেড নেটৱৰ্ক ধৰিল গোটেইকেইটা ফোন ফাইভ-ফাইভ জি সাইড চাৰিটা ফোন আছে তিনিটা ফোন ফাইভ জিয়ে হয়, এটা খালি ফৌৰ জি আৰু অ', ঠিক তিনতাত যদি তোমাৰ চিম সোমাই দিয়া আছে বা আনলিমিটেডে হৈ যায় নেটবিলাক আৰু চবে চি মোৰ-মোৰতো এয়াৰটে- মোৰ এয়াৰটেল হয় থ্ৰী ফৰ্টি নাইন ভৰাও, তেতিয়া বি ই জিঅ হয় যতে-ততে তিনিশ-তিনিশতে আনলিমিটেড হয় জিঅ'খন, জিঅ'ত তিনিশ-তিনিশ ভৰাব লাগে।
কি কোৱা তিনিশ না থ্ৰী ফৰ্টি নাইনে চোন।
দাম বাঢ়িল নেকি আৰু জিঅ'ৰ?
আহ', দাম বাঢ়িছে তো, থ্ৰী ফৰ্টি নাইন কৰি দিছে। মই চোন থ্ৰী ফৰ্টি নাইন ভৰাও উম',।
আচ্ছা ও হো অ', -উম', -উম', তিন মাহৰ ভৰাই আঠশ কিমান টকা লৈ চোন, নাজানোঁ চাগে। বাঢ়াইছিলা কেতিয়া, কেতিয়া ভৰাইছিল?
বাঢ়া এতিয়া চোন আনলিমিটেডটো তোমাৰ এক বছৰৰ কৰব বুলি শুনিছোঁ চোন থ্ৰী ফাইভ ডাবল নাইন ভৰালেহে আনলিমিটেড পাবা।
বাকী এই', তিনিশ ট- আ', চাৰেতিশ টকাতো ভৰালে নহয়?
সেইটো বোলেচোন নহ'ব এতিয়া, সেই বহুত দিনৰ পৰা নিউজ পাই আছোঁ চোন জিঅ' এয়াৰটলে বোলে থ্ৰী ফাইভ ডাবল নাইন কৰি দিব আনলিমিটেড পেকটো।
থ্ৰী ফাইভ ডাবল নাইন মানে তিনি হাজাৰ ছয়শ টকা?
তিনি হাজাৰ ছয়শ অ', কৰাবা নেকি তুমি এনেকুৱা হ'লে?
এই বহু-বহুত বেছি যাব যোন মাহত, কাৰণ বছৰত আৰু।
অ', বছৰৰ কাৰণে। চাবা লাগিলে কমে যায়। সেয়ে তুমি যদি কেলকুলেশ্যন এট এটা কৰি চোৱা তোমাৰ মানে মান্থলিত কে এইটো বস্তু কমেই যায়। কিন্তু তোমাৰ কি মানে একে লগত দিবা কাৰণে গাত গাত লাগে ইমান পইচা, সেইটো এটা কথা। কিন্তু তুমি মাহে-মাহে যি। অ', -অ', যোনটো তুমি মাহে-মাহে যিমান ৰিচাৰ্ছ কৰি আছোঁ তাত চাগি ডাবলে যায় আছে সেইখিনি পইছা।
উম',।
খালি তুমি সেইখিনি একেলগত দিবা টান লাগে আৰু সেয়ে।
উম',।
কি ক'বা আৰু এতিয়া-এতিয়া তোমাৰ আনলিমিটেড। পাই-পাই অভ্যাস হৈ গে'ল না, এতিয়া তুমি যদি হঠাতে নোপোৱা হৈ যোৱা কিবা লাগি যাব মানে। লিমিটেড নেট চলাব লাগব।
মানুহ বিলা-মা-মানুহ বিলাক সেইটোৱে ভৰাব চাই থকা, মানুহ নোৱাৰে আজিকালি।
নাই-নাই নোৱাৰে, প্ৰথমে আনলিমিটেডটো। টু ফৰ্টি নাইন আছিলে আৰু থ্ৰী ফৰ্টি নাইন ক'ৰ দিছে মই থ্ৰী ফৰ্টি নাইন।
তোমাৰ যদি থ্ৰী, ফাইভ ডাবোল আহিলে তোমাৰ মান্থেলী তোমাৰ তিনি টকা হৈ গ'ল হ'লে
অ'
তিনিশ টকাকে পৰিলে সেই বা এতিয়াটো চাৰে তিনিশকে পৰিব, পঞ্চাশ টকাকে লাভ হয় আৰু প্ৰত্যেক মাহত।
সেইটোৱে লাভতে থকা যায়। সেইটোৱেটো। কিন্তু ছয়শ টকা বেছিয়ে দিয়া যাব। সেন, কিন্তু সেনকে নকৰাও আৰু সেনেকুৱা আৰু।
উম' কোম-কোম্পানী বিলাকক সেইবোৰ চেলেৰী যে এডভান্স পাব যে পাই কেনে সেই পইচাখিনি ইনভেষ্ট কৰিব না তাহাঁতি। চব পইচা এডভান্স পাই যাব না তেতিয়া। এডভান্স পাই গিলে ইনভেষ্ট কৰিব তাহাঁতে।
মই তোমাৰ আজিলৈকে এক-একমাহৰে আঠাইশ আঠাইশ দিনতে হায়েষ্ট ভৰা হয় আৰু তাতকে ভৰাই পোৱা নাই, তিনি চাৰি মাহৰ।
উম', মই তিনিমাহৰ ভৰাইছো বাৰু অ' এইবাৰ মানে একমাহৰে ভৰালোঁ, বুজি পাইছে মানে এটা নাইনৰ। দুবাৰ নে কিয়ে ভৰাইছোঁ মইও তিনিমাহৰ, এনে আঠাইশ দিনৰটোৱে ভৰাও মইয়ো।
চলিলে আৰু টেনশ্যন নাথাকে আৰু এক বছৰৰ কাৰণে।
টেনশ্যন নাথাকে, কিন্তু একবছৰ ভৰাটোৱে যে মুস্কিল। তিনি হাজাৰ পাঁচশ, ছয়শ টকা আছে। ধেমালি নেকি?
বহুত গুচি যায়।
উম'
বাকী ভাত-চাত খালা নে নাই তুমি?
ভাত মই এতিয়া বৰ্তমানলৈ খোৱাই নাই ৰ'বা। তুমি
নাই ৰ'বা, মইয়ো খাই লওঁ আৰু এতিয়া।
ঠিক আছে দিয়া, ভাত-চাত খাই কেনে ক'বা আৰু।